কি কৰিছা?
এনে ঘুমাই আছো।
হয় নেকি। অ কতো ওলাই যোৱা নাই।
নাই ৰস যাবা ক'তো।
উ ভাত খালা নেকি?
ভাত খোৱাই নাই।
আহ। কত গল মা হঁতে?
অলপ ওলাই গৈছে।
ফাদাৰ?
কি কৰি আছে?
এ মই আছো ৰবা এনে আছো ভাত খালো এতিয়া।
হেল্ল'
ভাত ভাত খালো বোলো।
হেল্ল'
শুনা নাই।
অ ক
অ ভাত খালো বোলো অহ।
অ আচ্ছা।
অহ। নিজে খালা নে নাই?
মই নাই দৱা।
কিয়া?
মই এনে খাৱা নাই খাম আৰ।
অহ। অ এনেক
উম
এই কিবা যে মই ইনষ্টাগ্ৰামত চাব দিছিলো চাইছিলা ন
কিবা চাবা দিছলি
এইয়া ফটো এটা যে চাবা দিছিলো যে মই
পাহৰি গলো কি ফটো বা আছিল
পাহৰিয়ে থাকা আৰ
উম
দিয়া কোৱা
উম ক
এয়া মন্দিৰত নোযোৱা নেকি?
মন্দিৰত অহ তেতিয়া যাম বুলি ভবা নাই বৰ্তমান
হয় আজি যাব মনিকা মণিকাও যাব কৈছিলে মোক যোৱাৰ কথা
উম
এ তেতিয়া যে মই মণিকা আৰু কোনবা যায়।
আচ্ছা
মোক কৈ আছিলে মানে যোৱাৰ কথা
উম হুম হুম
উম তাই যাব চাগে পিছবেলা
উম যাক দিয়া
অ এতিয়া কি বুলি কয় মায়ে মাতিছিলে তাইক তেতিয়া তাৰপিছত ফোন কৰিছিলো মই পাছত নাই দোকানত চাহ খালে বলে তাই
অহ ভালে কৰছে
উ ত তাৰছত আৰু মই ইমান নকলো আৰু পিছবেলা আহিম বুলি কৈছে আৰু তাই
পিছ বেল কিয় আহে
এনেই আহিব খাবই আহিম বুলি কৈছে আৰু পিছবেলা
আচ্ছা
অ
ফালে কথা
সেইটোয়ে অহ আহিলে আহক ন
উম
উ
নাই বহতোমান দিয়া
অ এতিয়াও বতৰটো বেয়া কৰি কিনে আকৌ ৰ'দ দিলে
আমাৰ ইফালে যদি
অ হয় কোৱা বাকী খবৰ পাতি।
খবৰ আছো দে ভালে।
অ', কোৱা নোকোৱা কিয়।
উম বলে
অ, পল্লৱীক সুধিব দিছো ৰবা মই।
কি কি বুলি কয় তাত
এ
লগটোক সুধবা দিছো ৰ।
অ, লগতোক সুধব্ দিছো, সুধিম বুলি কৈছে এ তাই কি বুলি কয় লগৰজনীৰ নামটো সুধিম নেকি?
অ, সুধবি চোন।
নিজে নামটো কি কৈছিলা।
নীল অ', দিয়া মই সুধিম দিয়া।
এ ছাৰে বহি থকা কাৰণে আৰু ইমান কৈ নাথাকিলো আৰু মই এতিয়া গ'লে এতিয়া অকলে লগ পাম নহয় তাই তেতিয়া ক'ব লাগব কথাটো।
উম।
অ হৈ যাব তাইক কলেও হৈ যাব কৈ দিব আৰু কেনেকে কি কৰিব লাগে যদি মানে সেই হয় আৰু। অ, এতিয়ালৈকে লোকেশচন দিয়া নাই ন।
লোকেশ্যন দিছি বৰ্তমান মই পোৱা নাই না।
কি বুজি পোৱা নাই, অলপ ওচৰৰ পৰা কোৱাচোন।
লোকেশন দিছি বৰ্তমান, কিন্তু মই পোৱা নাই।
হয় নেকি?
লোকেশ্যনটো অলপ মান ডেৰিকে
পাইছে তাৰটো ক'ত বোলে।
এটা জাগাতে আৰু।
হয় নেকি? একেলগে যা এক একেলগে যাব পাৰিবা তেতিয়া ন।
অ'।
সেয়ে আৰু। এ ঠিকে আছে দিয়া লগ এটা হ'ল।
উম।
মাকতো কোৱাই নাই চাগে।
নাই নাই কম।
অ'। কোৱা।
উম হয়।
কি কৰি আছা।
মই এনে আছো ৰ'বা।
অ, এই মায়ে কিবা কৈ আছিলে আমাৰ মায়ে।
বাইছে
এই তাৰমানে বাইদেউজনী যে ওচৰত থাকে যি আগফালে যে থাকে যে বাইদেউ যে দোকানত থাককা বাইদেউটোো আইচ আই চি আহি কেনে তাৰ পিছত এ কিবা কিবি দি থৈ গৈছে আৰু
উম
অ
কি কি জ তল
এ চিপচ দিছে তাৰ পিছত এনেকে গাখীৰ লাৰু কিবা দি থৈ গৈছে আৰু হয়
অ
আহিছিলে দিনত মই মই নাছিলোঁ তেতিয়া আহিছিলে উম আহই কেনে গ'ল বাকী কোৱা আৰু উম কিবা কৰি আছা নেকি হয় নেকি উম কামতজ নাইাইজি
অ নহয় নহয়
হয় নেকি অ গাটো যে বেয়া আছিল ভাল পাইছানে আহ হয়কো অ দেউতা কি কৰি আছিল উ
অ আছেৰে
উ অকে ভাত কি নোখোৱা নেকি এতিয়া উ
চ
বনাই থৈ গৈছে মায়ে
িবা
হা
ম বৰ্তমান চোৱাাই
হয় নেকি আমিও ভালো মও খালো দেউতা খালে মাও খালে এনেকেইটা খালো আৰু এতিয়া ভাইটি আছে খাবৰ কাৰণে অ তে আৰু কোৱা খবৰ পাতি হা হা হা
আ চুপিয়া
কিয় দূৰৰ পৰা মাতি আছা আকৌ নিজে
চেলবাকাই যায়
হয় নেকি দিয়া পিছে মই অলপ পাছতকে ফোন মাৰিম দিয়া তোমাক
দিয়া ঠিক আছে হ'ব দিয়া তেতিয়াহলে